হেল্ল'।
হেল্ল'।
প্ৰাঞ্জল শুনিছা নে?
শুনি আছো শুনি আছো একদম ধুনীয়াকে শুনি আছো।
কি খবৰ?
একদম আছো দিয়া অই অলপ গাহৰি খালোঁ। টং কৰা ব্যক্তিৰ পৰা ভৰ্তি হৈ আছে একদম - একদম দকচি মাৰিছো।
কি কোৱা, মইহে বহুত দিন। খাবলৈ পোৱা নাই তেন্তে নহ।
তুমি আৰু ঘৰতে থাকা ওলাই নাহা আৰু মাতি থাকিলেও।
নাই - নাই নক্ যাম দিয়া তুমি মোক ক'বা এনেকুৱা প্লেন চিলেন হলে। নাইকোৱা কাৰণেহে যোৱা নাই মই। এ নেক্স হলে কিন্তু মোক কবা দেই।
ঐ তোম মোক কথা এটা কোৱাই নাই চ আৰু। অবিনাশ আহিছিলে আমাৰ ঘৰলে।
কি কোৱা।
উম।
গম পালে চাগে বুজিছা।
পাবতো নালাগে।
কৈছে হেৰিয়ে কৈছে নেকি?
নহয় মা মা মানে তোমাৰ এই নিতে বৰ্তাহঁতৰ ঘৰলে গৈছিলে। তেতিয়া মানে মাৰ, আহোতে মাক মানে বাটত পাইছে, কিন্ত আমাৰ ঘৰত কাৰ কাৰোকে নাপালে আহি। সেইকাৰণে চেলে মোক ফোন কৰিছিলে।
অও।
কিন্তু তেনেকে গম পোৱা নাই কিন্তু আহিছিলে আমাৰ ঘৰলৈ।
যোৱাতটোতো গৈছে উম সেইটো হয়।
মই ঠিকেই সন্দেহ কৰি আছিলো আজি শনিবাৰটো। উম। কালি যে আহিছিলে সেইকাৰণে আজি আহিছে।
যদি মানে, কালি যদি আমি লগ পাওঁ যদি কয় যে কালি ক'ত গৈছিলা, এই কালি এনেকুৱা হল নহয় কৈ দিবা আৰু কথাটো।
তেতিয়া সঁচা কথা কৈ দিম।
অ সঁচা কথা মানে এই আৰু এই আমি যোনটো যে প্লেনটো বনাইছো, সেইটো কবা।
যে হেৰি ইহঁতে ইহঁতে পইচা পাইছিলে, তাৰপিছত, আমাক আমাক এই খা খা খাবলৈ মাতিলে।
আৰু হেৰি ইহঁতে মানে কাকো কোৱা নাই যে, সেইকাৰণে মানে বেছি, টো বনাই বনাই ফুৰিছে বাচ সিমানটোৱেই কথা।
তাৰ ওপৰত নক‌ওঁ আৰু।
উম। আৰু মোক যেনিবা জেগাটো খুজিছিল কাৰণে মই না ক'ব নোৱাৰি দি দিলো আৰু। সেইটোৱ কথা।
চিটিৰ কবা।
ময়ো মানে সিহঁতক বুজাওঁতে মানে সেইয়ে সিহঁতেক যে হ'ব হ'ব আমি এইটোৱেই কম টেনচন নলবা।
ন কাইলে যদি বোলে সিহঁতে ওলাই আহিলে তুমিতো সিহঁতৰ লগতে ওলাই আহিবা ন।
এ মইতো এনেও আগতেই যাওঁ। সিহঁত আকৌ এবাৰ হেৰিলেও যায় নহয় মেডিকেল যায় কিবা যায়।
পাই ইহঁতৰ যে এইটো ডেইলি আৰু ইহঁতকে দেইলি আৰু।
অ মই
অই অই। মেডিকেল কলেজ যে নাই বুলি ক'লো টকা এশ যায় গম পোৱা।
যায় যায়। সিহঁতে কয় পঞ্চাশ মান যায় কিন্তু নহয়।
ক'ৰ পৰা ইহঁতে ইমান পইচা পায় মই মই বুজি নাপাওঁ।
নাজানো আৰু।
কাৰন অবিনাশৰ পঞ্চাশ টকা বুলি ক'লে মোৰ মানে বিশ্বাস নহয়, তাৰ পঞ্চাশ টকা বুলি ক'লে।
ন কেতিয়াবা হয় সেইটো, সেইটো কেতিয়াবা পঞ্চাশটো।
কেতিয়াবা মানে সি লগত,
প্ৰায় তোমাৰ পঞ্চাশ টকাতকে বেছিয়ে যায়। সেইটোৱে কথা, তুমি যেতিয়া চাহ এটা খাবা, কিবা এটা লগত খাবা, ম'ম' খাবা। লগত ছিগেট, ঠাণ্ডা যদি খাই দিয়া তোমাৰ, কিমান এশ টকা মান দেখোন এনেই যায়। এইটো দেখা দেখি কথা।
ইদেখোন তোমাৰ চকুৰ আগত দেখোন তোমাৰ বিশ টকা স্পাইটতো কিনিয়ে আনে। গেছ ওলাবলৈ বুলি। লগ লগা লগ।
এ নাজানো আৰু মানে এইবিলাক কি কবা আৰু।
তাক এনিদম মহিমা ধৰিই নোৱাৰা
মহিমা হৈ গমাৰ
হেৰি নহয় এই ইয়াৰ ৱাই ফাই টো কি হ'ব গৈ
বাইফে উথনি মোক সুধিলে এ কিমান হেৰি লাগে মই তাপা ক'লো থাৰ্ড এ এম বি আছো ওথনি আহিছিলে মিছে জানটামানতে মই এতিয়া চালো তোমাৰ থাৰ্টি এম বি পি এছ বুলি দি দিছো আৰু মেচেজত ধৰিব কাইলে মানে চাব টক এতিয়া মানে চোৱা নাই
কেতিয়াহে কোৱাতটো নাই
অহা নাই মই অহা লগাব দিম মই কম নতুবা আপোনালোকে আজিকালি তিনি হেজাৰ টকাত লগাই দিয়ে মোপা হলে চাৰি হেজাৰ ললে চিংগুল বেণ্ডটোতে কুশলক কমে কুশল মানে কো কো যে কোলাকে যে শকতকে নহয় জানো এই মানুহটো যে
অ অ সেই কুশ কুশ কুশল নহয় কুশল
কি কোশ সেইটোৱে নে
কুশ সেইটোৱেই অ এ দেখিলেই গম পাবা ঐ অকমান চাপৰকে অ
কলাকে যে শকতকে
উম অকমান কোলাকে শকতকে যে সেইটোৱে
মই তাকে কম বোলো
এই ইহঁতকেইটা নহয় এই যে ল'ৰা কেইটা যোনকেইটা ঠিক কৰিবলৈ আহে যে
সিহঁতকে আৰু নহয় এ এনে লগৰটো কোশ আহে আৰু সি মেইন মেচিন টো ফিট কৈ দিয়ে লাষ্টত
কোশ আহে নাহে নাজানো দেই আজিকালি মই কিন্তু নতুন নহয় নহয় আমাৰ তাপা হে আহিছিলে আমি বহুতে লগাইছিলো যে একেলগে সেইকাৰণে
মানে কোশ মানে তোমাৰ এই যে ক'লা কে শকতকে মানুহটো
উম',।
ত মাতটো দূৰলে গ'ল ওচৰলে আহা।
ওচৰতে আছে দেখোন।
এতিয়া অঁ' এতিয়া ঠিকে আছে। অ' তুমি এয়াৰপৰ্ট লগাই আছা ন'? সেইকাৰণে হয় তেনেকুৱাই ভইচটো সেইকাৰণে তেনেকুৱা হয়। তোমাৰ য যদি চিনি পাওঁ তেতিয়া মই কম। অ' মাতটো দূৰলে গ'ল অই তোমাৰ।
এতিয়াওঁ দূৰলে গৈ আছে নে'।
অ' ইমান মানে কষ্ট হয় শুনিবলৈ অ এতিয়া ধুনীয়াকে আহিছে।
আহিছে।
তুমি এটা এয়াৰপৰ্ট তুমি এটা এয়াৰপৰ্ট খুলি পেলাই মুখৰ ওচৰত লগাই লোৱা না। এডাল কামত লগাই লোৱা শুনি আছো শুনি আছো।
আগতকে ভালনে এতিয়া?
ভাল ভাল হৈছে ভাল আহিছে অ'। এতিয়া ভাল হৈছে মূল
এ হেৰি অ' মানে কি যদি এ লগাই বাৰু তেতিয়া বাৰু যাম এপক। সিহঁতৰ তালৈ যেতিয়া লগাব।
উম।
তেতিয়া দেখিলে গম পাম নহয়। অহ, কোনটো কোষত তেতিয়া মই তোমাক দেখাই দিব পাৰিমতো।
অহ, তেতিয়া তাক মই সুধিমেই। ক'লো দাদা মোৰ পৰা কিন্তু চাৰি হোজাৰ ললে ন' আজিকালি তিনি হোজাৰ সাধাৰণতে কৰে অহ। মোকতো
আমাৰ পৰা তেতিয়াতে এশবিৰ পইচাটো দে।
মই তেনেকেহে কওঁ, মোক চিংগুল বেনহে দিছিলে কিন্তু মোক মোৰ পৰাটো চাৰি হোজাৰ ল'লে, যদি কেনেকুৱে চেঞ্জ কৰি দিয়ে দিয়ক মেচিনটো। দোএল বিন কৰিল ক
অহ', অহ'। এল বেন কৰিলে কৰি দিব কি কথা আছে।
অহ।
ভালহে।
বোলে টকা দুশ দিবা দুএল বেন কৰি দিম, তেতিয়া কৰি দিম দুশ টকাত দিব, হ'লে দুশ তিনিশ অহ।
আৰু এটা কথা হ'ল নতুন চেট্ৰব বস্ক' এটা পাবা।
কিন্তু এটা কথা নহয়, একো যে ৰিচিভ নাই।
অহ।
গম পোৱানে, কি প্ৰুফ আছে।
সেইটো হয়, কিমান টকা দিলা কি ন'।
সিহঁত নামানিব নহয় একো প্ৰুফ নাই ন' জাষ্ট হাতে-হাতে দিছে‌ কোনো ৰিচিভ লিখি যোৱা নহয় মোৰ তাত।
সেইটোৱেও। সিহঁতে পাহৰিবও পাৰে নহয়, ইমান কৰি আছে ন' য'ত ত'ত লগাই মেলি আছে।
এনেও বিচাৰ কিন্তু এনেই কৈছা পাৰি আৰু। এনে-এনেই কৈ চাব পাৰি আৰু।
নহয়।
এ' মাতো নায়ে তোমাৰ, এই বহু দুৰপাকে তুমি যেনেকা দুৰৰপা চিয়ৰিছা তেনেকা নাই।
এতিয়া?
আকৌ কোৱা।
এতিয়া?
এ বহুত দূৰতো তুমি এ আই দিয়ে কানেকশ্যন।
মই এনেকে কানেকশ্যন কৰিলে পাতিব নোৱাৰিম নহয়।
কি কোৱা।
অহ, তাতেও পাৰিম বাৰু।
মানে, মানে কলটো পিছত ৰিছেট হৈ যাব, শুনা নাই বুলি মাতটো।
এতিয়া শুনিছেনে নাই?
এই এতিয়াতো একে ফটা-ফট একে ফ-ফট-ফট।
এতিয়া একে ফট-ফট মাত আৰু এতিয়া ফটা-ফট মাৰিছে।
দিয়া ঠিকে আছে তেতিয়া।
তুমি যেনেকে বহুত দূৰৰ পৰা কৈ আছা লাহে-লাহে।
মাজে সময়ে হৈ যায় ন এইটো
উম মাজে মে এনেকুৱা হলে কলটো মানে কা কাট খাই যাবগে লাষ্টত
এই এইডাল মানে লৈ পেলাই পাতিবলে বেয়া মোবাইলটো হ'লে যে ভাল
অ তুমি কি সেই চলাই আছা তে তে তেবত চলাই আছা নই নই কিমান দি
নাই এই নাজানো এইডাল এইডাল চৰকাৰীহে
তুমিটো সেই তুমিটো সেই ইয়াতে ইয়াত তুমিটো হেইত চা চাব পাৰা ৱেব জেইছ ৱেব জি চিনেমাবিলাক কি কোৱা
উম মানে তুমি যোনটো ভাবিছা সেইটো ইমান ভাল নহয় আৰু এনে চলি থাকে আৰু মিহি মাহা বস্তু বিলাক তুমি হেৰি বস্তু চলাব নোৱাৰা এইটো হেঙাই কিবা হৈ যাবগৈ নচলা হৈ যাবগৈ
চফটোৱেৰ এটা মাৰি দিয়া
সেইবিলাক কৰিব লাগিব এইটোত পাৰিব চফটোৱেৰ টবটোৱেৰ মাৰিবলৈ এই একো নাই নহয় ইয়াৰ একেবাৰে ৰুট মৰা মোবাইলৰ নিচিনা গম পাইছা
কি কোৱা
উম হুম
এয়া মানে নিজস্ব একোৱেই নাই
নিজস্ব একো নাই তাৰ নিজস্বতা বুলিবলে কি কবা
হেৰি কৰি ৰখা এইটো হেৰি কৰি দিবা চফটোৱেৰ মাৰি দিবা ধুনীয়াকে চলি থাকিব হেং নমৰাকে একো নাই যদি টেন টেনচন নাই ন এতিয়া চাগে তোমাৰ এসোপা ফন আহি গৈছে তাত চাগে কিমান এম বি চাগে বেছি হৈ হৈ গৈ আছে ঠিক নাই
জানো আৰু বেছি এপ নাইও নহয় এইডালত
তেওঁ পুৰণা সোপাই খাই দিয়ে নহয় এতিয়া ইউটোবে চাগে এতিয়া তোমাৰ এক জি বিত দুই জি বি লৈ আছে চাগে ইউটোবে ইউটোবেটো এতিয়া এক জিবি ল'বই কি কোৱা
অ জি টি এপ নচলে এইটো মানে তোমাৰ চৰকাৰী হবলা
মানে তোমাৰ পুৰা বেন কৰি থোৱা চাগে থাত থাৰ্ড পাৰ্টি এইবিলাক হেৰি উম ইয়াত মাত্ৰ অকল ইউটোব হে চাব পাৰিবা
ইউটিউবতো চাব পাৰা এই দুট দুটা এটা কিবা কিবি বস্তু চলাব পাৰা আৰু এতিয়া মই সেই যোনটো যে আমাৰ কচুৱে নতুন এপ এটা দিছে
অ
নচলে নহয় ইয়াত
কি কোৱা
তুমি ডাউনলোডেই মাৰিব নোৱাৰা
হেএ
উম
অ থাৰ্ড পাৰ্টিয়ে মান নচলে চ
উম নচলে পটককে নচলে
সেই কাৰনে
সেইটো ধৰ প্লে ষ্ট'ৰত আছে কিন্তু প্লে ষ্ট'ৰ পৰাও নাহে
ই মানে তোমাৰ নলয় মানে জাহা তাহা
উম নলয় জাহা তাহা ই মানে একদম হেৰি নিচিনা আইফোনৰ নিচিনা। খালি চলে ফালটো সেইটো বেলেগ কথা।
ডেঞ্জাৰ বস্তু ই।
তাৰ মানে হেৰি বিলাক অকমান নাখৰে বাজি বিলাক অলপ আইফোনৰ নিচিনা।
অউ লেবেল এটা দিয়ে।
লেবেল এটা দিয়েই ই।
আমাৰ কাম নাই।
কাম নোহোৱা লেবেল যে ফটোৱা লেবেল।
দেখাক দেখি মানে কুকুৰে কৰে এক
কুকুৰে পৰালখীহি তেওঁ চিম কঠ। হৈ বুজিছা বেলেগ একো নাই ইয়াৰ।
হিমন্তই হেৰি বন্ধ কৰি দিব নহয় স্কুটি।
অঁ, পইচা দিব বোলে নিজুত মইনাৰ নিজুত
এই বছৰ এইট্টি পাৰ্চেণ্ট খিনিক দিব অহা বছৰ বা স্কুটিছেচ আৰু ম মজে খুব ভাল পাইছো। মই একে মকে অন্তৰৰ পৰা ভাল পাইছো।
এ নহয় বে টকা বিলাক কাৰ গৈ আছে আমাৰহে যায়।
আমাৰে গৈ আছে। আমাৰে গৈ আছে এতিয়া এখন স্কুটি কিনিলে এতিয়া এখন স্কুটি প্ৰায় তুমি ধৰা চৰকাৰে কমেও এখন আশী সত্তৰ আশী হাজাৰ টকাত কিনে।
বাদ দিয়াচোন পঞ্চাছ হাজাৰে ধৰা।
অঁ, এ এতিয়া এটা পোৱালিক। এ এটা পোৱালিক পঢ়া শুনা পঢ়া শুনা দিওঁতে পঞ্চাচ হাজাৰ টকা চৰকাৰ নাযায় আৰু গলোও। সেইটো একো ডাঙৰ কথা নহয় কাৰণ পোৱালি পঢা পঢ়া শুনাত পঢ়া শুনাতে ব্যয়ৱহাৰ হব।
বহুত বেছি গলেও তোমাৰ কিমান জানা? এই, দুহেজাৰ মানকৈ দিলেও তোমাৰ গোটেই বছৰটোত পঁচিচশ মান অকি পঁচিছ হাজাৰ মান টকা পঁচিছ ছাবিছ হাজাৰ টকাছে।
ন হলেও যে মাক বাপেকে ৰেহাই পাব একদম একদম মই ম মই বেয়া পোৱা নাই ইয়াৰ বোলে গাড়ী ভাড়াটোকে ওলাল।
এতিয়া আৰু আৰু এটা কথা নহয় স্কুটি খন যে দিয়ে ঠিকে আছে। বাৰু এ টেল টো? তেলটো নিজে ভৰাই চলাব লাগে।
এতিয়াতো মাক বাপেকে তোমাটো তেলতো দিব লাগিব।
অঁ, তেল দিব লাগিব তেলটো চৰকাৰে দিম দিয়া হজ।
ন মোৰ মোৰ মতে দেই স্কুটিখন দিছে দিব লাগে এনেকুৱা মানুহক দিয়ক। যেনেকে এডমিশন লওঁতে এন চি এল সহ বিচাৰে ইনকাম চাৰ্টিফিকেট সহব বিচাৰে। হিয়া পোৱালিক দিয়ক।